আহহ কিছা
এৱ চাহ খালো ৰবা এনে বহি আছো এতিয়া বাহিৰতে তুমি
এ ময়ো অলপ আগত চাহ খাই পিনে বহি আছো অলপ, এনেই বাকী খবৰ পাতি ভাল!
ভাল ভাল বহুত বেছিয়ে ভাল বুলি ক'ব পাৰা আৰু। তোমাৰ?
এ চলি আছো দিয়া মইো আৰ এনে আৰু কি কৰিবা।
অৱ বাকী কালি মই মানে কি হ'ল জানা এই ৰে'লৰ ওপৰত এটা অনুষ্ঠান চাই আছিলো। বানম তেতিয়া মানে মোৰ মনত পৰিলে আৰু মোৰ যেনেকুৱা পোন প্ৰথমবাৰৰ বাবে ৰে'ল যাত্ৰা আৰু। সেই কথাটো মনত পৰি গ'লহে
কি কোৱা কোৱাচোন অলপ তুমিতো ৰে'ল যাত্ৰা কৰিছিলা ন কোৱা অলপ তাৰে বিষয়ে মোকো?
অ অ মানে তেতিয়া মই বহুত সৰু আছিলো দিয়াচোন। ক'বলৈ গ'লে। এতিয়া ইমান কেনেকুৱা ধৰণৰ স্মৃতি আছিল ইমান ভালকেও মনত নাই, তথাপিও মনত আছে আৰু আমি ধৰা ৰে'ল ষ্টেচনলৈ গ'লো, ৰেল ষ্টেচনত গৈ আমি সকলোৱে কিবা কিবি খালোঁ, খাই পেলাই মানে আমি ধৰা এনেতো তুমি জানাই ৰে'লবোৰ আহোঁতে বহুত লেট হয়তো মানে দেৰি কৰে আৰু। অলপ সময় লগাই তো আমি সকলোৱে ৰখিলোঁ সেই ৰে'লখন অহাৰ বাবে তাৰপিছত সকলোৱে একেলগে ৰে'লত উঠিলোঁ। উঠি কিনে মানে, যেতিয়া উঠিছো আৰু। উঠাৰ পিছত আৰু মোৰ গভীৰ নিদ্ৰা আৰু ৰাতি। তাৰপিছত এনেতো মই টোপনি নামাৰো তেতিয়া সৰু আছিলো চাগে সেইকাৰণে টোপনি আৰু তাৰ পিছত যেতিয়া উঠিলো উঠি পেলাই মই চাওঁ আৰু বাহিৰৰ ফালে তেতিয়া দেখো যে অ চাৰিওফালে দেখোন সেউজীয়া সেউজীয়া পথাৰবোৰ। তাৰপিছত কেতিয়াবা ধৰা সৰু সৰু নদীৰ ওপৰৰ বিজেৰে ট্ৰেইনখন পাৰ হৈ যায় ত' সেই যিবিলাক অনুভৱ আৰু সেই অনুভৱবোৰ মানে ভাবিলে কিবা বেলেগে লাগি যায় দেই এতিয়া। তুমি যাই পাইছানে নাই?
অ মই মানে মই এতিয়ালৈ উঠা নাই দিয়াচোন ট্ৰেইনত। কিন্তু তুমি যি ক'লা এই অভিজ্ঞতাটোৰ কথা সেই অভিজ্ঞতাৰ কথা মানে মানে মোৰো উঠিবলৈ মন যায় আৰু মানে এই ৰেলৰ যাত্ৰা বিলাক কৰিবলৈ। ত তোমাক অ মানে মই অ নুঠা বুলি নকওঁ দিয়াচোন। মই এনেই কলো বাৰু মই এই সৰু থাকোতে গৈছো উঠিছিলো দিয়া একবাৰ। যেতিয়া মই মানে এই মাহঁতৰ লগত গৈছিলো আৰু এই আমাৰ, এই যিটো তিনিচুকীয়া ধেমাজি তালৈ গৈছিলো। ত ইমান মানে। ভাল লাগিছিল সেই যাত্ৰাটো মানে কবলৈ নোৱাৰো। সেই যি মাজত তোমাৰ এই মাজে মাজে যি তোমাৰ চাহ দোকানী হওক বা তোমাৰ যিবিলাক ভাজা লৈ আহে তেওঁলোকৰ যিটো মানে আহে আৰু আৰু ধৰি লোৱা সেইবিলাকৰ মানে প্ৰ দাবাতে সোমাই যায় যেতিয়া ষ্টেচনত ৰখিব তাতে ৰখি কিনে ৰখিলে তেওঁলোকে সোমাই আহে। সোমাই আহি কিনে তোমাক আহ সকলোকে আ মানে চিঞৰি চিঞৰি কয় ভাজা এনেকুৱা চাহ চাহ, ত সকলোৱে খাই ত সেই পৰিৱেশটো মানে মানে কবলৈ গ'লে ভালো কিন্তু ক'বলৈ গ'লে বেয়াও দিয়াচোন কাৰণ সেই কিছুমান মানুহ আছে সেই য'তেই, সেই য'তে খাই তাতে মানে হাগিব বিচাৰে, আৰু সেনেকুৱা আৰু মানে তাত সেই লেতেৰা কৰে সেইবিলাক বস্তু, ত সেনেকে দেখিছো আৰু সৰুতে দেখিছিলো কিন্তু ইমান মানে বহুত এতিয়া, যোৱাই নাই। এতিয়া বহুত দিন উঠে ট্ৰেইনত মানে।
আৰু তোমাৰ এই যে অনুভৱ এটা আৰু ৰেলখন যেতিয়া তোমাৰ প্লেটফৰ্মত সোমাই অহাৰ পিছত যিটো এটা শব্দ হয় নহয় ডাঙৰ ডাঙৰকে, তেতিয়া মোৰ মানে সৰুতে যেতিয়া আছিল আৰু তেতিয়া মানে বুকুখন ইমান জোৰে জোৰে ধপ ধপ কৰে নহয় মানে ভয় লাগি যায় আৰু, মানে আনন্দও লাগিছে। ভয় লগতে আনন্দও লাগিছিল নলগা নহয়। কিন্তু তোমাৰ ৰেল যাত্ৰাৰ ক্ষেত্ৰত কবলৈ গলে বহুত ভালো লাগে, আৰু কিছুমান দিশ তোমাৰ বেয়াও দিয়াচোন কবলৈ গলে। কাৰণ তুমি ধৰা ৰেল যাত্ৰাত কেতিয়াবা কেতিয়াবা খাদ্যবোৰ বহুত ভাল হয়, আৰু কেতিয়াবা খাদ্যবোৰ এনেকুৱা খাদ্য আহে মানে তুমি দেখিলেই মানে তোমাৰ ঘীণ লাগি যাব, আৰু সেনেকুৱা ধৰণৰ খাদ্য আহি যায়। ত' সেই ক্ষেত্ৰত মানে যিটো ৰে'ল বিভাগ মই ভাবো ৰে'ল বিভাগটো অলপমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত দিয়াচোন তেওঁলোকে গুৰুত্ব দিয়া উচিত কাৰণ যিজন যাত্ৰীয়ে সেই ৰে'লখনত ধৰা এটা ভ্ৰমণ কৰে আৰু তেওঁলোকৰ বাবে সেইটো এটা জীৱনৰ মুহুৰ্ত থাকেটো এটা এনেকুৱা ধৰণৰ মুহুৰ্ত যিটো তেওঁলোকে হয়তো সদায় মনত ৰাখিব পাৰে, যিবিলাকে ধৰা প্ৰথমবাৰৰ বাবে ৰে'লত উঠে তেওঁলোকৰ বাবে কেনেকুৱা অনুভৱ ভাবা। ত' সেই ক্ষেত্ৰত মই ভাবোঁ যে ধৰা অলপ হ'লেও ৰে'ল বিভাগে এই ক্ষেত্ৰত অলপমান গুৰুত্ব দিয়া উচিত ৰে'লৰ যিবিলাক ৰে'ল লাইন বুলি কওঁ যে আমি সেইবোৰ ধুৱাৰ পৰিষ্কাৰকে ৰখাৰ ক্ষেত্ৰতে হওক বা তোমাৰ ভাল খোৱা বা খাদ্য, দিয়াৰ ক্ষেত্ৰতে হওক বা এই টিকেট চিকেট দিয়াৰ ক্ষেত্ৰত কেতিয়াবা দেখিবা যে ট্ৰেইনবোৰত এনেকুৱা হয় যে যিমান হিচাপৰ মানুহ তাতকৈ বহুত মানুহ উঠিব দেখা পোৱা যায়। ইয়াৰ কাৰণ কি তেওঁলোকৰ টিকেট নাইথোৱাকো তেওঁলোকে চিট লয় মইতো মই যেতিয়া মানে তোমাৰ দুই এবছৰ মান হ'ল চাগে এবছৰ দুবছৰ মান। তেতিয়া মানে ট্ৰেইনত গৈছিলো আৰু এবাৰ তোমাৰ যোৱাওতে কি হল যে মই মোৰ চিটটো বুক কৰিছো অলৰেডি। মানে আগতিয়াকৈ বুক কৰা আছে চিটতো মোৰ টিকটো আছে মই যাই দেখো যে মোৰ চিটত বেলেগ এজন তিনিজন মানুহ বহি আছে। আৰু তেওঁ মানে ইমান দম্ভালি মানে কথা পাতে মানে তেওঁ মানে উঠিবও নোখোজে যেনেকে তেওঁৰহে চিট। তাৰ পিছত আৰু মই ৰে'ল বিভাগৰ বিষয়াক মাতিবলগীয়া হ'ল টিকেট দেখুৱাব হ'ল তাৰ পিছতহে মানে উঠি দিছে। ত মানে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়া উচিত আৰু। যাতে নিজৰ অধিকাৰ খিনি প্ৰত্যকজন যাত্ৰীয়ে পায়। সেনেকুৱা নহয় যে তুমি ৰে'ল বুক কৰিছা মানে চিট বুক কৰিছা বেলেগে তোমাৰ ঠাই অধিকাৰ কৰি বহি আছে, সেনেকুৱা হলে অলপ সমস্যাৰ সন্মুখীন হয় দিয়াচোন, আৰু যি সকল লোকে ধৰা প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিছে তেওঁলোকেতো ভয়ে কৰে দিয়াচোন। তেওঁলোকে ভাবিব যে হয়তো এনেকুৱাই নিয়ম আছে ৰে'ল বিভাগত। এনেকুৱা ধৰণৰ কথা আহি পৰে আৰু ক'বলৈ গ'লে ৰে'ল যাত্ৰা ক্ষেত্ৰত
হয় দিয়া তুমি ঠিকেই কৈছা দিয়া বহু মানুহে এতিয়াও মানে টিকেট নিকিনাকৈয়ে যাত্ৰা কৰিবলৈ খোজে আৰু মানে তেওঁলোকে সেই সাধাৰণ মানে কম এটা পইচা দিবলৈ ধৰি লওক অলপ জেগাই যাবলৈ বা ধৰি লওক অলপ দূৰ জেগা যাবলৈ তেওঁলোকে সেই দহ টকা হওক বা কিছুমানে পঞ্চাশ দুশ টকা হওক বা এশ টকা দিবলৈ মানে ইমান কম পইচা মানে তেওঁলোকে দিবলৈ ইচ্ছা নকৰে। মানে ইমানে মানে তেওঁলোকে মানে ফ্ৰী সকলো মানে তেওঁলোকক ফ্ৰীতে লাগে আৰু ক'বলৈ গ'লে। আৰু তুমি ক'লা কিছুমান আছে তোমাৰ তুমি পাব যে জেনেৰেল ডিব্বা বিলাকত পাবা, বা আজি কালি শ্লিপাৰো পাবা তুমি, আজিকালি থাৰ্ড বিলাক এচি আছে সেইবিলাকতো পাবা তুমি মানে অত্যাধিক মানুহৰ ভিৰ হয় আৰু তাতেও মানে মানুহৰ ভিৰ হৈ যায় মানে মানে ধৰি লোৱা মানে আহিব তোমাৰ সেইবিলাকে আহি কিনে তোমাৰ অ মানে যিবিলাকৰ চিট নাথাকে আৰু টিকনে সেইবিলাকে মানে চিটত বহি থাকিব যিবিলাকে টিকেট কিনে সেইবিলাকো তোমাৰ মানে থিয় হৈ থাকিব লগীয়া হয়। মানে তুমি যে মানে চিটটোৰ পৰা উঠি দিয়া ন লগালগ সেই যিবিলাক মানুহ আছে সেই মানুহ বিলাকে তোমাক উ উঠি যায় আৰু তেনেকুৱা বহুত সমস্যা আছে আৰু ৰে যিটো ৰে'ল বিভাগৰ যিটো ক'বলৈ গ'লে ত' সেইবিলাক গুৰুত্ব ক'লে তুমি গুৰুত্ব দিব লাগে বুলি তো সেইবিলাক আমি যিবিলাক কা কাৰে কাৰ্যকাৰীবিলাক যিবিলাক কাম কৰে তাতে সেইবিলাকে বেছি গুৰুত্ব দিব লাগে। ত' সেইবিলাক ভাবোঁ যে চৰকাৰে অলপ তাতে ধ্যান দিয়া উচিত আৰু মানে যিটো আমাৰ যিহেতু আমাৰ ভাৰতৰ ৰে'ল ব্যৱস্থাটো অত্যাধিক মানে ডাঙৰ সেইটোত ভাল ভাৱে এটা গুৰুত্ব দি কিনে ভাল এটা মানে আৰু অতি শক্তিশালী যাতে যাতায়াতটো কৰি ল'ব পাৰে কাৰণ চোৱা ছবি ছবিটো উৰা জাহাজত যাব নোৱাৰে ন ত আমাৰ ভাৰতৰ বহুতেই হে ৰে'ল যাত্ৰা কৰে তো সেইবাবে আমি যিটো ৰে'ল যাত্ৰা আছে সেই ৰে'ল যাত্ৰাটো আমি উন্নত কৰিব লাগে আৰু আৰু আমি লাহকে ধৰি লোৱা আজিকালিতো জানেই তুমি বাহিৰৰ দেশবিলাক মেট্ৰ' ওলাইছে। তো সেইবিলাক আমি মেট্ৰ'ৰো আমি ব্যৱস্থা কৰি দিব লাগে আৰু ৰেল লগতে। কাৰণ চোৱা চহৰবোৰতো তোমাৰ অ কিছুমান অ জানাই তুমি কিমান হক দেৰিকে বা দেৰি হয় ৰেল যাত্ৰী যাওঁতে ষ্টেচন ষ্টেচনে ৰখি যাব ত মেট্ৰ বিলাকে সহায় কৰি দিব এনেকুৱা কবলৈ বাকী ৰে'ল যাত্ৰাত তোমাৰ আৰু ভাল স্মৃতিবোৰ কোৱাচোন তোমাৰ মানে তুমিতো কলা এইবিলাক সমস্যাবিলাকতো ত বাকী তোমাৰ আৰু কি ভাল স্মৃতি আছে সেইবোৰ কোৱাচোন?
মানে কি ক'বা আৰু ভাল ভাল স্মৃতিবোৰ মানে কেতিয়াবা নোহোৱা হৈ যায় আৰু ভাবিব গলে মানে বৰ্তমান সময়ত এনেকুৱা পৰিস্থিতি ভাল স্মৃতি মোৰ ভালকে মনতো নাই দিয়াচোন কাৰণ বৰ্তমান যুগত যেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে মই বহু সময়ত ধৰা এতিয়া চচিয়েল মিডিয়াত চাও, এই নতুনকে তুমি দেখিছাই নতুনকে যিখন ৰেল আহিছে বন্দে ভাৰত বুলি সেইখনৰ অৱস্থা তা তুমি দেখি চাই চাগে চচিয়েল মিডিয়াত যে মানে চৰকাৰে ইমান ধুনীয়া এখন ৰেল আমাক দিছে ত' আমি তাক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্বটো আমাৰ। কিন্তু তাৰে দুদিন পিছত তুমি দেখিবা দেখিছা চাগে চচিয়েল মিডিয়াতো বহুতে ফটো বা ভিডিঅ' পঠাইছে মানে চাৰিওফালে তোমাৰ থু পিক মানে গুটকাৰ ধৰা দাগ বা খোৱা বস্তুৰ পেকেটে হওক বিভিন্ন ধৰণৰ সামগ্ৰী আৰু সেই ৰেলখনত পৰি আছে বা চাৰিওফালে খাৱলি মানে এনেকুৱা হৈছে যে তোমাৰ এখন ট্ৰেইন নহয় এখন মানে আৱৰ্জনা ঠাই যেন অনুভৱ হৈছে ত এই ক্ষেত্ৰত মানে কি হয় যিবিলাকে ভাল পায় ট্ৰেইনত যাত্ৰা কৰি বা যিবিলাকে জীৱনৰ মুহুৰ্তবোৰ ট্ৰেইনৰ মাজত পাৰ কৰিব চেষ্টা কৰে, তেওঁলোকৰ জীৱনতো মানে বহুত সমস্যাৰ সৃষ্টি হয় দিয়াচোন। তেওঁলোকে ইমান ভাল ভাল যিটো ধুনীয়া ধুনীয়া স্মৃতি লম বুলি আহে ট্ৰেইনত ট্ৰেইনত ভ্ৰমণ কৰিবলৈ সেই ক্ষেত্ৰত তেওঁলোকৰো সমস্যাৰ সন্মুখীন হব লগীয়া হয় বা তেওঁলোকৰ যিটো অনুভূতি বা যিটো অনুভৱ সেইটোও বেয়া হৈ পৰে ত' এই ক্ষেত্ৰত ধৰা মানুহ আৰু যিখন চ চৰকাৰ বা ৰেল ব্যৱস্থাৰ কাৰ্যকাৰী তেওঁলোক সকলোৱে মানে সমানে গুৰুত্ব দিব লাগে ক'বলৈ গ'লে কাৰণ এটা দিশৰ পৰা কেতিয়াও হাততাৰি নাবাজে বুলি কয়তো ত দু অত্যাধিক যেতিয়া সমানে কাম কৰিব তেতিয়াহে মানে আমি যিটো আমাৰ ৰেল ব্যৱস্থা বুলি কলো যিটো আমাক সুন্দৰ সুন্দৰ হয়তো অনুভূতি প্ৰদান কৰিছে বা অনুভৱ দিছে ত সেই অনুভৱবোৰ অধিক সঠিকভাৱে যদি আমাক আৰু পাব বিচাৰো ভৱিষ্যতে প্ৰজন্মক আগবঢ়াব বিচাৰোঁ তেনেহলে এই ক্ষেত্ৰত মই ভাবো যে আমি দুয়টাই সমানে কাম কৰিব লাগিব ৰেল বিভাগৰ ক্ষেত্ৰত কেৱল ৰেল বিভাগৰে কাম নহয় যে ৰেলখনন পৰিষ্কাৰ কৰি ৰখা মানুহও সেইটো জানিব লাগিব অলপ সাধাৰণ জ্ঞান থাকিব লাগিব যে তুমি ৰেলখন চাফা কৰি ৰাখিব লাগিব, যতে ততে আৱৰ্জনা পেলাব নালাগে ক'বলৈ গ'লে।
হয় দিয়া ঠিকে কৈছা দিয়া আৰু বিশেষকৈ কবলৈ গলে যিটো অসমৰ ৰেল যাত্ৰা যিটো হয় ন তাতে সেইটো আৰু বিশেষে আৰু তুমি যেতিয়া ৰেল যাত্ৰা কৰিবা অসমৰ ইয়াৰ পৰা ধৰি লোৱা তুমি ধেমাজি তিনিচুকীয়ালৈ গৈছা আপাৰ আচামলৈ গৈছা যিটো তুমি চাহ বাগানৰ দৃশ্য দেখিবা ন, সেই দৃশ্যবোৰ দেখিলে তোমাৰ সেই ৰেল যাত্ৰা তোমাৰ নকৰি মানে যিটো খিৰিকীৰ কাষত যিটো বহাৰ মজা ন সেই মজাটোতো মানুহে সেইকাৰণে লয় ন ত' সেইকাৰণে আমি যিবিলাক ৰে'ল কাষৰ যিবিলাক ৰে'লৰ কাষৰ কাষৰ যিবিলাক ৰাস্তা সেইবিলাক ৰাস্তা আমি সদায় উন্নত কৰি ৰাখিব লাগে আৰু যাতে আ পৰ্যটক মনে যিবিলাকে যায় সেইবিলাক সুবিধা হয় দিয়া আজি হ'ব দিয়া নহ'লে তে বহুত কথা পাতিলো,
হা হ'ব দিয়া মোকো মানে মায়ে মাতিছে কিবা কামত যাওঁ দিয়া পিছত কথা পাতিম দিয়া কিবা